উ ক'ত আছ
এই ঘৰ এ তই
উ মই ঘৰতে আছো অলপ আগতে আহিলো
ত কলেজ চলেজ বাদিয়া লগ ন কালো যে ক'ত থাক ন নেদেখাই হয় বাৰু সেই কাৰণে
ত গ ত গৈ আছ কলেজ
মই নাই কলেজ মই এৰিলো নহয়
কি ক
কলেজ বা এৰিলো এতিয়া আই টি আইটি কৰিম বুলি ভাবিছো তাকে কি হয়
আই টি আই নো আই টি আইতো ম কৰিব লাগিব ময়ও ভি আছিলো কৰিম বুলি আই টি আইো কলেজ কি তই মানে একেবাৰে এৰি দিলি
হয় একেবাৰে এৰি দিলো আৰু হৈ গ'ল তেতিয়া যিমানটো ডিগ্ৰী লাগিছিলে মই ছেকেণ্ড ইয়েৰকে কৰিলো ছেকেণ্ড ইয়াৰ কম্পিলিত
মই ফেমষ্টাৰৰ একাম নিদিলো খালি সেইটো কাৰণে সোতৰ হাজাৰ টকা ফাইন লাগি গৈছে ব
এ বেগ লাগিছে চাগে
বেগ লাগিছে ন মোৰ ছেকেণ্ড চমত এটাত বেগ লাগিলে তাৰ পিছত আৰু এক্সিডেণ্ট হৈ গল উম হয় হৈ গল ভালকে মানে আৰু মই অফিচত গৈছো ছাৰে কৈছে আৰুদ চাৰে কৈছে হা এই মই ছাৰক কৈছো ছাৰ মই এনেককা তেনেকা হল এনেই ছাৰক কলো ছাৰ মই বাহিৰত গ'লো অ সেইকাৰণে মই কলেজ মানে কৰিব নোৱাৰিলো তে ছাৰে কলে কি ঠিক আছে দেেই একো নাই মই চাই দি আছো এই যে আাৰ যে অফিচ ৰৰুমত যে বহে যে কলাাকে যে কটীয়াকে চিনি পাও ন অ অ এই সি কম্পউটাৰ চালে হা কৈছে তোমাৰো ৱবেন্ট আছে গোেইিনি নি ছাৰ মই বো ছমাহ মান ব-বাহিৰত আছিলোঁ ত' সেইকাৰণে আহিব নোৱাৰিলোঁ। কি কয় মোক জান' তহতে যদি কমাবই যাওঁ বাহিৰত আকৌ ৰিটাৰ্ণ কিয় আহ? মই বোলো চাৰ ৰিটাৰ্ণটো মোক আহিবই লাগিব। হা, তাত পৰিস্থিতি বেয়া হৈ গ'ল, এনেকে ক'লো হা। এহতে ছাৰে কি কয় তোক আহিবই নালাগিছিলে মেইন কেছই মই কৈছোঁ কিয় ছাৰ সেই তই গৈ গৈছিলি কিয় তেতিয়াহ'লে যদি পঢ়িবই নাই আকৌ পঢ়িব আহিছ। মই ভাবিলোঁ ছাৰ পঢ়িব আকৌ মন গৈছে মোৰ হা, তাৰপিছত হেৰি কৈছে কি সেই তাৰ ওচৰত যা টপাটো, টপা বোলে সেই চাৰৰ ওচৰত যা, চাৰৰ ওচৰত গৈ সুধি ল' কি কি কিমান এপচেণ্ট হ'ব, কিমান ফাইন হ'ব, তাত গ'লো সি মোকে এনেকা পেন লৈ লিখি কম্পিউটাৰ চালে আ, তুমি ইমান ইমান এইটো এক্সাম দিয়া নাই, নাই দিয়া তাৰপিছত এবছেন আছা, আছো। ফাইন মোৰ ফাইন টোটেল কিমান হ'ল জান' সোতৰ হাজাৰ। তাৰপিছত মোক কলে কি কেতিয়া এডমিশন কৰালা। মই কৈছো চাৰ এডমিশনটো চাওঁ কেতিয়া কৰাও, আহি আছো আকৌ মই। তেনেকে কৰিলো তাৰপিছত আহিলো এতিয়া ভাবি আছো কি কি কৰিম মই মাথাডাল বেয়া হৈছে। ত' কলেজ পঢ়িম এতিয়া আই টি আইটো ধৰিব লাগিব আৰু। চিট ওলাইছে ন' আইটি আইত?
আই টি আইটো কৰিলেই ভাল। এনে আই টি আইত কি ল'ম বুলি ভাবিছ এনে মানে?
মই এই তোৰ কি কয় এইতো টেকনিচিয়ন টেকনিচিয়ন।
টেকনিচিয়ান ল'বি মানে টেকনিচিয়ান মানে টেকনিচিয়ান যওঁ বেলেগ বিলাক থিক ন'?
কম্পউটাৰ মেকেনি, কম্পউটাৰ মেকেনিক কম্পউটাৰ মেকেনিক।
সেইটোৱে কোপা কোপা। মানে কম্পিউটাৰ কপাৰেট, অপাৰেচনে কিবা এটা মানে ট'টেল অল ট'টেল চব চাই দিয়ে মানে কম্পিউটাৰ কেনেক কৰিবা লাগে।
অ', অ' কম্পিউটাৰ কেনেকে ঠিক কৰিব লাগে, দেন তাৰলগত মোাইল ৰিপাৰিঙো শিকি যাবি। কম্পউটাৰ শিক গ'লে মানে মোবাইল ৰিপয়াৰিং শিকি গ'লি।
অ' সেইটো ভাল বাৰু তাকে মই চাইছিলো সেইটো এতিয়া কি হয় জানো, মোৰ কোনটোত নাম আহে, চাবজেক সেইটো এতিয়া তোৰ চিলেক্ট কৰিবলৈ ছয়টা দিয়ে ছয়টা টো ধৰ গুৱাহাটীৰ দিছো লিষ্ট প্ৰথম লিষ্টত নামটো নাহিলে, চেকে চেকেণ্ড লিষ্টটো তাকে চাওঁ এতিয়া কি হয় নামটো আহে নে নাহে।
আচ্ছা আমাৰ ইয়াতে কৰিছ তে-তেজপুৰতে কৰিছে ন' গভমেন্টত। উম।
বাকী ভাত পানী?
ভাত পানীটো এতিয়া বনাহে আছে ঘৰত। খাম। এতিয়া আহি পাইছোহে, মই বাহিৰত আছিলো। সেইটো মায়ে জনে ভাই, মইতো পাক ঘৰত সোঁমাই নাচাওঁ। টেবুলত যি আহে খাই লওঁ মই জান, মই কি পাক ঘৰ গৈ সুধিব নাযাও কি
তই সুধিব নোৱাৰ, মই ইমাত্ৰ পাকঘৰত গৈ মাংস বনাই আহিছো জান'। মাংস মানে ঘৰত মোৰ হাতেহে খাই ভাল লাগে বোলে নহয় বোলে টেষ্ট নাহে বোলে। শিক কৈছে মানে এ, মই মানে মোৰ ৰেচিপি ব মানে যোনে খাই আৰু সি তাৰে নকৰিলে মে নোযোৱাকে নাযায় আৰু মানে এনেকুৱাই টেষ্টি বনওঁ। ৰেচিপি লিখা নাই ৰেচিপ মাইনডত তাকো ৰেচেপিত মই চাই নবনাও, মোৰ মাইণ্ডত মানে বেলেগ ধৰণৰ ৰেচি হৈ থাকে মই এনে এনেকে বনাম, এইটো টাই কৰিমটো, টাই কৰিম বৰ ধুনীয়া হৈ যায়গে।
মানে মাথাত যেনেকা আহে বনাই দিয় আৰু। মানে হৈ যায় আৰু, হা হা খাবলৈও টেষ্টি হয়।
অ', আজিলৈকে মান এনে ইমান খিনি বস্তু
মানে বেয়া নহয়, যেনেকাও বনাই দিওঁ বেয়া নহয়, উম।
টেলেণ্ট, এইটো টেলেণ্ট, মই ভাবিছো আগত মই মাষ্টাৰচেফ আছিলো নেকি? ক এক এ এপ্লাই কৰি দিওঁ বুলি ভাবিছো আৰু।
ৰেষ্টোৰেণ্ট খুুলি দে, ঐ তহঁতৰ তেজপুৰ তই নাহা আজিকালি কিয় বে?
তেজপুৰতো যোৱাই নাই, এতিয়া মানে জিমত ফ'কাচ কৰি আছো বডিটো বনাব লাগে ন'।
কিমান মাহ হ'ল তোৰ তেজপুৰ নাহা?
তেজপুৰ নাহা মানে তেজপুৰত মানে নতুন ৰূপ এটা দেখাম ন' মানে বনাই লৈ।
কিমান দিন নাই অহা এনে?
চাৰি মাহ মিনিমাম চাৰে তিনিমাহ হ'ল, চাৰে তিনিমাহ চাৰি মাহ এনেকা আৰু উচৰা-উচৰি।
চাৰি মাহ চাৰে তিনিমাহ
উম।
যা যা এইব আমাৰ ত এইটো, এই যে কি কয় এইটো কি নাম আছিলে ৰ' নামটোএ পাহৰিলো নহয়, অহ এই যে, ফুড ডিলিভৰি যে কাম যে
ফুড ডেলিভাৰী, জমেট
জমেট ন, জিঅ'মাৰ্ট।
জিঅমাৰ্ট অ'।
গ্ৰোচৰিছ ডেলিভাৰী।
উম, গ্ৰছাৰিছ মানে কি এইটো কি, কি, কি?
মানে গ্ৰচেৰিছ টো আটা চাটা তাৰপিছত পিয়াজ, আটা, পিয়াজ
অ'।
অ', সেইকেইটা মানে ডেলিভাৰি কৰিব লাগে, তাত ভালখিনি মানে পইচা আছে।
ত' মানে মই শুনা মতেতো পাৰ পাৰ্চেলত পঞ্চাশ টকাকে দিয়ে নেকি?
নাজানো কোনোবাই কোনোবাই কৰে সিহঁতে দুসপ্তাহত পোন্ধৰ হাজাৰ মানে এনেকা উঠাই দিয়ে।
অ', সপ্তাহত পাইছে না, পাৰ পাৰ্চেলত পোন্ধৰশকে, এই পঞ্চাশ টকাকে দিয়ে। এদিনৰ হাজিৰাটো সাতশ নে ছশ তেনেকে পৰে।
উম, উম, শুনিছো, কোনোবাই কোনোবাই কৰিছিলে ন'? আমাৰ লগৰ কেইটামানেও কৰিছে, ভাল পইচা ঘটিছে।
তাত কি জইন কৰিব মন গৈছে নেকি?
বাইকটো নতুন আছে ন'। কতো ঘঁহা চহা খাই যাব বুলিকে মই একো কৰা নাই বুজিছা।
ইচ্ছ ৰাম, এতিয়া বাইকখনৰ টেনচন ল'লে পইচাটো নাহিব নহয়, ধন ঘ
এ এই বুলি বাইকতো বৰবাদ কৰিব নোৱাৰি ন'।
বাকী প্ৰ কৰিব কোনে কৈছে যিমান যত্ন কৰি চলাবি
বস্তু এটা, বস্তু এটা লটকাই দিম স্ক্ৰাচ এটা পৰি যাব, মাঠাডাল বেয়া হৈ যাব।
বস্তু নিদিয়াতো তোৰ পাৰ পাৰ্চেল হয় এনেকুৱা লাগে দুই তিনটা পাৰ্চেল লাগে, তোৰ এনেকে নহয় যে ফ্লিপকাৰ্টৰ, ই কাৰ্টৰ নিচিনাকে ত্ৰিশ চল্লিশটা পাৰ্চেল, তেনেকুৱা নহয় মানে।
বুজিছো, এতিয়া আৰু মানে ক'ৰবাত যদি ঘপকে হৈ যায়, সেইদিনাই হোটেলত গৈছিলো।
অ'।
এ মানুহ, গাড়ী এটা মানে মোৰ মানে বেগ কৰি ওলাই আছিলোঁ বাইকটো হা, বাইক টো ওলোৱাৰ পিছত এটা মানুহে আহি থুকি দিছে। থুকাৰ পিছত মই কৈছোঁ, দাদা অলপ ভালকে চলাওক। হেৰি কয় না, এনেকুৱা হৈয়েই থাকে বোলে, মই ভাবিছোঁ, কি হৈ থাকে এনেকা, আপুনি অলপ কথাডাল ভালকে কওঁক, ভুল কৰিছে কৰিছে। কওঁক, নাই নাই বোলে, তুমি বোলে মোক চিনিয়েই নোপোৱা। মই কৈছোঁ আপুনি হয় কোন? মিনিষ্টাৰ
একো অফ নকৰিবি। অ', তাৰপিছত?
তাৰপিছত কি আৰু? সিহঁতে অলপ বগা বকি কৰিলে, তাৰপিছত মইও দম চম দিলোঁ আৰু আহিল গলোঁ।
উম, এইবিলাক ভিডিঅ' আজিকালি ধেৰ আইন কানুন ওলাইছে নহয়, এনেকুৱা হ'লে, কিবা মানে পাব হেৰেছমেণ্ট কৰে, এটা ভিডিঅ' বনাই পুলিচত দিলে কেছ খতম তাৰ।
অহ, এইটো হোটেলৰ ওচৰত আছিলে, কেমেৰা চেমেৰা ।
উম। ধৰিবিহে তেনে, যদি তোৰ বেছি ডেমেজ হৈছে তই তাৰপৰা পইচা উলিয়াব পাৰিবি না।
মোৰ প্ৰথম দিন বাইক লৈছোঁ, নেক্সট দিনাই বিবকে পেলাই দিছে।
এছ
বাইক পৰি গ'ল, স্ক্ৰেচ পৰি গ'ল, মাথাদাল বেয়া হৈ গ'ল।
হাঁ হাঁ, তেতিয়া নতুন বস্তু যে
মই, মই জানো, মই কাম কৰি আছো হা, মই মানে বাইকটো ল'লো।
অহ।
মোৰ, মই কাৰোবাক দিলোঁ বাইকটো হা। দিয়াৰ পিছত, সি লৈ গ'ল, লৈ যোৱাৰ পিছত সি ধৰিলে, তাৰপিছত পাহাৰৰ পৰা নমাই আনি আছিলে। পাহাৰ পৰা নমাই অনাৰ পিছত, মই আৰু হেলি বেলিত কাম কৰি আছোঁ। এক ঘন্টা হৈ গ'ল, বাইক লৈ অহা নাই, নতুন বাইক ভাই কালি লৈছোঁহে, কামত লৈ গৈছোঁ। তাৰপিছত, তাৰপিছত আকাশক ফোন কৰিলোঁ, ক'লো কি? ক'ত ক'ত আছ? উম, কি হ'ল? সি কৈছে কি, আহি আছোঁ, আহি আছোঁ, একো হোৱা নাই। তাৰপিছত আৰু আধা ঘণ্টা গুচি গ'ল, মানে দেৰ ঘণ্টা মান হৈ গ'ল, মানুহ নাপাত্তা। কোনো নাই। তাৰ পিছত মই ফোন কৰিলোঁ, ক'লো কি হ'ল? তেঁহতে কি কয়? বোলে ভাই বাইকৰ বোলে গিয়াৰেই উল্টা হৈ গ'ল বোলে, মই ভাবিছোঁ শেষ, মই গম পাই গ্যাৰ ইপিনেৰ পৰা ইপিনে ঘূৰি গ'ল মানে।
অ', তাৰপিছত?
বুজিছোঁ, গিয়াৰ মানে আগ চাইডে আছে না মোৰ, সেই গিয়াৰটো ইপিনেৰ পৰা ইপিনে ঘূৰি গ'ল হা, ঘূৰা পিছত যেতিয়া মোক কৈছে, মোৰ মাথা বেয়া, মই ৰাইজক কৈছোঁ চাবি দিয়ক। তাৰপিছত গাড়ী লৈছোঁ, হিলি বিলিৰ পৰা পাহাৰলৈকে যি ফলিছোঁ ন। অহ। তাৰপিছত তাত গৈ চাইছোঁ, এই গিয়াৰটো এনেকে উল্টা হৈ আছে, এক লাখ জোৰকে খঙত ময়ে মাৰিলো গিয়াৰটো চিধা হৈ গ'ল হা। তাৰপিছত চাইছোঁ, অ', গিয়াৰদল লাগি আছে দেখোন, চব ঠিক হৈ গ'ল। অ', তাৰপিছত নতুন বাইক ন, কিৰ চুইচটো অফ আছে। এতিয়া গিয়াৰতোটো লাগি আছে, লেকিন বাইকটো ষ্টাৰ্ট হোৱা নাই, হা, মই কৈছোঁ তহঁ তে গাডী পেলাইছ তহতে ষ্টাৰ্ট কৰ কেনেকা কৰি, এহতে কি কবি, এহতে কি চুইচটো অফ কৰি পুৰা কিক মাৰি আছে হা, মই চাইডত থিয় হৈ মাথাত হাত দি আছোঁ, গাড়ী ষ্টাৰ্ট হোৱা নাই। অভিষেক ওচৰত ঠিয় আছে, বাচ অভিষেক ওচৰত ঠিয় আছে অভিষেক কৈছোঁ, চা ভাই, কি হ'ল? এই হেৰি সিচ কি চুইচটো অফ কৰি সিহঁতি পুৰা কিক মাৰি আছে। গাড়ী ষ্টাৰ্তেই নহয়, প্ৰথম দিনেই মাথা বেয়া গৈছিলে। স্ক্ৰেচ পৰিছে লকিন ক'লো তাক পইচা দিবি। স্পিককাৰ গ্ৰাফিক মাৰিলে মানে অলপ গ্ৰাফিক মাৰি লাভ নাই ন মাৰিলে পুৰা মাৰিব লাগিব।
পোৰা গ্ৰফিক মাৰি দে ধুনীয়া লাগিব অলপ মডিফাই কৰি দে।
ৰহ এতিয়া নতুন লৈছে অলপ দিন চলোৱাৰ পিছত কৰিম। এতিয়া পইচা পাতি নাই ভাই পইচা পাতি থাকিলে। মাথাত আইডিয়া আহে কি গ্ৰাফিক মাৰিম।
অ' সেইটোও হয় নিজৰ মতে বনাই লবি। বেলেগৰ কথা শুনি যে এইটো এইটো দিবি এনকে নহয় নিজৰ মাইণ্ড কি হ'ব সেইটো কৰিবি। পাছত কৰিব নালাগে লোকৰ কথা শুনি
উ বাইক এতিয়া স্প্ৰেচ অলপ পৰিছে তলত অলপ মানে। তলত অলপ মানে গ্ৰাফিক টো অলপ হোৱাইট হোৱাইট মাৰি দিম ন আৰু আগত অলপ মাৰি দিম। আৰু লাইট কেইটা ব্লু প্ৰিন্ট কৰি দিম বা হেভি লাগিব।
ইচ কোনে পায় আৰু ন।
উম, কোনে
হেভি বাইক লৈছিল। ৰাস্তা মানে মই দেখা নাই এতিয়ালৈকে কি বাইক লৈছোঁ। শুনিছো হে মডেলটো কি আছিলে বা?
ওৱান টুৱেণ্টি ফাইভ এক্সট্ৰিম হয়।
এক্সট্ৰিম ওৱান টুৱেন্টি ফাইভ অ' দেখা নাই বাৰু বাইকখন এতিয়ালৈকে মই।
কি ক'ৰ বাইক দেখা নাই এতিয়া লৈকে।
নাই নাই যদি গ'লে দেখিম ৰহ ফটোৱে চটোৱে এনে ওচৰৰ পৰা থকা নাই নেকি যোৱা নাই নহ তাৰপিছত বাইক লোৱাৰ পৰা লগে পোৱা নাই নহয় তোক।
অ'বোলো মই বাইষ আছিলো ফেব্ৰুৱাৰীত
অ' তাৰপ পৰা লগেই পোৱা নাই ফেব্ৰুৱাৰী এপ্ৰিল মে
চাৰি মাহ মান হৈ গ'ল।
চাৰিমাহ হ'ল আমাৰ তেজপুৰৰে চাৰিমাহে হ'ল।
উম, চাৰিমাহ পাঁচমাহ তেনেকে হে দেৱালি কিস্তিটোৰে মাথা মাৰি ধাকিব লাগে কি কৰো কি নকোৰো।
কিমান ইনচটললমেন কিমান কে আহে
চাৰে তিনি হাজাৰ ভাই।
ডাউন পেমেণ্ট কিমান দিছিল?
চল্লিছ হাজাৰ।
আচ্ছা, কেইটা কিস্তি গ'ল এতিয়া লৈকে।
এতিয়ালৈকে মোৰ চাৰিটা কিস্তি গ'ল নেকি, নহয় এইটো চাৰিটা কিস্তি দিমহে এইটো মাহত।
অ' কিমান